হেল্ল', অ'হ। এয়া কি কৰিবা আছো, বহুত দিনৰ মূৰত।
বহু দিন মোৰট ও।
তাকেহে, এতিয়া ঘৰত চবৰে ঠিকে আছে?
এ ঠিকে আছে বুজিছা, কি নো আৰু বেমাৰ আজাৰ, ইটো সিটোতো থাকে। তাৰ উপৰি কিবা কিবি ইটো সিটো থাকিবই। অ' পিছতে মই মানে আছিলো এই হেৰি ফোন এটা কৰিছিলো। আমাৰ মানে ওচৰৰ বও এগৰাকীল, এতিয়া তাৰপিছতে এই মাত্ৰ তোমালৈ মাৰিছোঁ, এই কাপোৰ, তুমি যে কাপোৰ কথা ছিলা যে, বুৱা কথা সেয়া পাতিবলৈকে ফোন কৰিছিলো।
অ' ভালে কৰিলা আকৌ।
অ, এই বোবৌ মানে কাপোৰযোৰ, কাপোৰ মানে এযোৰ ববলৈ দিলে তুমি, সূতাৰ পইচাটো দিব লাগিব।
কিব লাগিব
অ' সূতাৰ পইচাটো দিব লাগিব, তেওঁ মানে দুযোৰ কাপোৰ বব, এযোৰ তেওঁৰ নিজলে, এযোৰ তেওঁ মানে তোমালৈ। তাৰপিছত মই বোলো ঠিক আছে তেনেকে কি কৰে কৰিব, আপোনাক লাগিলে পইচা কেইটামান ময়ও বেছিকে দিম, যেতি এতিয়া মোলৈও এযোৰ বৈ দিব এনেকে কলো মই, এতিয়া কেনেকে কি মিলাই মই নাজানো আৰু।
অ' গম পাই আছো, তাক তেহে হেৰি এইটো কি বুলি কয়, এই বোৱা কাপোৰোৰ ভাল লাগে অ পিন্ধি জান
ভাল লাগে ভালে, এই চাদৰ চাদৰ বোৰো বৰ ধুনীয়া নহয়।
অ' সেইটোয়েইটো, তোমাৰ পিন্ধিও
কয় যে, মই ইমান নাজানো বাও চিনি নাপাও কিন্তু হ'লেও মানে পিন্ধিব আৰাম হয়।
আৰাম লাগে।
পিন্ধিবলৈ ইফালে-সিফালে যাবলৈও গৰম দিনত পিন্ধিবলৈ বিশেষকে বেছি ভাল।
বেছি ভাল তোমাৰ আৰু গৰম দিনত তুমি কি হয় বৰ গধুৰ
অ' কোৱা।
তুমি কোৱা, কোৱা।
অ' নহয়-নহয়, মই মানে সুধিব বিচাৰিছিলো, ৰংটোৰ কথা সুধিছিলে।
ৰং মানে কি আৰু ধৰি লোৱা সাধাৰণতে তোমাৰ ধৰি লোৱা মানে কি আৰু মোৰ সেই যি যোৰ কাপোৰৰ কথা কৈছো তোমাৰ গুলপীয়া বা ধৰি লোৱা, বেঙুনীয়া নিচিনা হলেও হৈ যাব আৰু।
অ' হয় নেকি, অ' তেওঁ মানে কৈছিলে মই হালধিয়াল আনি থোৱাই আছিলে সূতা বুলি
অ', গম পাইছো। এই হা ত, ঠিক নাপায়, মানে কি মই বেলেগক ধুনীয়া দেখো কিন্তু, মই নিজে পিন্ধি বেয়া পাওঁ, হালধীয়া
নাই, নাই হ'ব কথা নাই, বোৱা নামত কাপোৰ যি ৰং যি কাপোৰ হলেও ভাল লাগে বোৱা বুলি কোৱাৰ লগে লগে সেইটো কাৰণে
এ, মিচিং কাপোৰ। মোৰ যে, তোমাৰ তাৰ সেই কলা ৰঙৰ যে কাপোৰ কলা ৰং হওক, বা ৰঙা। তেনেকুৱা আছো ক'বা আছো, মো
অ, তেনেকুৱা মানে তাত নহয়, আমাৰ মানে হেৰি হেৰি আছে, ৰেলেচনৰ মানুহ আছে, মই মানে কালি কথা পাতিম। পাতিছিলো, আজি পাতিম বুলি, এতিয়া মানে তাত তুমি ল'লে ল'ব পাৰা, মানে সেয়া কাপোৰ। লখিমপুৰ চাইডে। মানে এইযোৰত তুমি পয়ত্ৰিশ মান দিব লাগিব।
দিব লাগিব।
দিবই আৰু ইমান ধুনীয়াকে বয় নহয়, বহুত ধুনীয়া বয় দেই। সচাকে। মেচিন কাপোৰ বুলি আহি পেলাই। বেচেহি পেলাই, এনেই অযথা তেতিকে লাম নাই কিছু। হয় এতিয়া মানে এই বোৱা কাপোৰ মোক ফোন কৰিছিলে। ঘৰুৱাকে, যে হেৰি এনেুৱা তই লাগিব বুলি কৈছিলি, এতিয়া এইটো লাগিয়ে যদি ক, মই মানে বোবলৈ ওলাইছো, মই এতিয়া অকমান মানে মানে কি হয় বৰু গৰাকী মাটি চতি ৰুবলৈ নাযায় আগতে মাটি মাটি বাৰী ধেৰ আছিলে, আজিকালি ইমান মাটি বাৰী নাই, গতিকে মানুহজনীও অকণ অসুস্থ হোৱা নিচিনা ঘৰতে তাঁত চাত বৈ থাকে মানে
অ বুজি পাইছো অ।
কিবানা মোক কলে, তই যদি লাগে মোক কবি, সোনকালে খবৰ দিবি খালি। আৰু মই বেছি নবওঁ, আৰু এনেকে বুলি ক'লে, হয়তো মানুহগৰাকীকো চাগে কাপোৰ এযোৰ প্ৰয়োজনহে আছে।
প্ৰয়োজন হৈ আছে তাকে।
আমাক কৈ দিলে এযোৰ কাপোৰ তেওঁ পাব বুলি। সেইটো কাৰণে আৰু বহুত ধুনীয়া ফুল বাছে দেই
উম, হয় নেকি?
অ', বহুত ধুনীয়া বাছে।
অ'।
মানে এ, এইটো কি বুলি কয়, যোনবিলাক এই কিবা বহী এখনৰ নিচিনা পাই নহয়, সেইবোৰ ডিজাইনও পায়। মই আকৌ মোৰ কাপোৰ এযোৰ চিলাব কি বোব, দিছিলো তেতিয়া আকৌ মই পখিলা ডিজাইন এটা দিছিলো। সেটো আকৌ তেনেকুৱা, হেৰি কিতাপ দেখুৱাই পেলাই, বৰ ধুনীয়া
অ, তাকে।
অঁ অঁ তুমি ক'বা কেনেকুৱা কি লাগে তাৰপিছত হেৰি কি বুলি কোৱা উম, চাদৰো লগাইছে আমাৰ কিনাৰ বৌজনীয়ে, চাদৰটোতো তুমি নিপিন্ধিবা। মাক লাগিব নেকি
অ', মই সুধিম, সুধিম। মাক সেই তেনেকুৱা, গৰম দিনত বিশেষকে তোমাৰ মন
কিন্তু তাত আকৌ তেনেকুৱা নহয়, তাত ডাইৰেক্ট চাদৰ বেচিব। আঢ়ৈশ মানৰ ভিতৰত বেছিব এখনত।
উম উম।
আঢ়ৈশ ঠিকেই আছে দেই, কিছুমানে যে মই মোবাইলত চাইছো। চাদৰ একেবাৰে পাঁচশ ছশকে বেচিছে, আঢ়ৈশ টকা ঠিকেই
ঠিকেই আছে, ঠিকেই আছে তো। তোমাৰ সেই বৰ কিছুমানে বৰ বেছি অত্যাধিক দাম এটা কৈ দিয়ে আকৌ।
অ' দাম এটা কয় এতিয়া মানে সেইয়াটোতো আৰু ধৰা হেৰি এনেকে পষ্টেল জৰিয়তে দিয়ে বা কিবা তেনেকুৱা টাইপৰ হয় নহ, কিন্তু ইয়াত টো ধৰা আমি ডাইৰেক্ট আমি গ'লে লৈ আহিব পাৰিম, কিনাৰৰ ঘৰৰহে আৰু। উম ইমান ক'ব লগা নাথাকে মানে। আৰু আমাৰ তাত মানে জানা নে নাই কাপোৰ বয়েই বহুত কাম কৰিছে মানুহে।
সেইটোৱেই তোমাৰ আজিকালি মানুহৰ সেই বস্তুটো ভাল হ'ল আকৌ।
আগতে সেই বা এজনী আছিলে মানে তাই এতিয়া বিয়া হ'ল, তাই তুমি গামোচা বোৱা দেখিলে তুমি বিচুটি খাই যাবা, কমেও ডেৰ হাত ফুলৰ গামোচা বয়।
বাহ, তোমাৰ অলপ বয় নে?
অহ, দেৰ হাত দেৰ হাত ফুল, মানে দৰা বৰণৰ গামোচা বয়।
অ' অ।
তিনি হেজাৰ মানকে লয় তাই।
অ', গম পাইছোঁ।
তিনি হাজাৰ, চাৰে তিনি হাজাৰ এনেকুৱা, আৰু নিজে বোৱা শালত বোৱা নহ, কেনেকুৱা ধুনীয়া ধুনীয়া ফুল দিয়ে মানে।
সেইটোৱেই আচলতে, কিছুমানৰ হাতবোৰ বৰ নিপুন থাকে জানানে। অ', মোৰ যে তাঁতশালৰ কাম বিলাক শিকিবলে ইমান মন য
এ মই আমাৰ আইতাক ক'লো শিক কিবলে, অ', আইতা মোক শিকোৱা, আইতাই ক'লে হ'ব হ'ব হ'ব দে, আমাৰ মানে কিনাৰ চৰৰ উম, মানুহগৰাকীয়ে আমাৰ শালখন লৈ গৈছিলে আগতে। তাৰপিছত আমাৰ আইতাই মানে কি হ'ল আৰু লৈ গ'ল আৰু লৈ গৈ পেলাই তেওঁলোকে বৈ থাকিলে, থাকিলে, থাকিলে নিদিলেই আৰু।
অ'।
সেয়া শালো গ'ল আৰু চব গ'ল আৰু।
অ' গ'ম পাইছোঁ।
কেনেকুৱা হ'ল।
হয় দেই তোমাৰ কিছুমান আৰু কি ক'বা।
মানে খুজিবলৈও বেয়া লাগিলে, কাৰণ আমাৰ আকৌ তাতো তেনেকে বোৱা নাযায়, কিন্তু আমাৰ মাই মায়ে বয় বোলে।
নবয় ন।
তাৰহে নহ'লে।
উম, আমাৰো সেই তেনেকা আই আইতাহঁতে জানে, কিন্তু সেই তোমাৰ তাত বুলিবলে তোমাৰ সেই আইতা
অ' আৰু বহুত সজুলি লাগে নহয়।
লাগে তোৰ।
মানে বহুত লাগ কে মানে সা সঞ্জাম, অকল ববৌ জানিলেই নহ'ব মানে।
সেইটোৱেই, তোমাৰ বস্তুৱে বাহিনিয়ে তোমাৰ যিমানখিনি লাগে।
উম।
কিন্ত ভাল লাগে কাপোৰ আৰু মই যে সেই তাঁতশালৰ তোমাৰ মানে এই বোৱা কাপোৰ বোৰ বিশেষকে পিন্ধি মই বৰ ভাল পাওঁ!
এ, বহুত ধুনীয়া! বহুত আমোদ লাগে।
আজিকালি, আজিকালি তোমাৰ পাট, উম। আজিকালি পলি-পাট, কিবা পাত, এইবোৰ ওলাইছে যদিও, এইবোৰ ইমান
অ'! পলি-পাটৰ কাপোৰ কিমানত পায় বুলি ভাবিছে, দুশ টকাতে পায়।
হে!
উম, দুশ টকাতে পাই, পলি-পাটৰ কাপোৰ। কিন্তু, এইযোৰ মই পিন্ধি কিবা একেবাৰে, খেৰ- খেৰিয়া কিবা,
খেৰ-খেৰিয়া।
খেৰ এসোপা পিন্ধি থকাৰ নিচিনা লাগে।
অ'! তোমাৰ সেই, মোৰ যে এনেকে, তোমাৰ কাপ কাপোৰ কেইযোৰমান কিনিছিলোঁ। হয়, হয়! তোমাৰ, সেই বোৰ পিন্ধিবলে মন নাযায়, অ'!
অ'! কিন্তু, এই বোৱা, হাতে বোৱা কাপোৰ কেইযোৰ, মই মানে, বৰ মানে, গৰম দিনত হাত পৰি যায়, বুলি কয় যে!
অ'! আই, সেইটো ক'বই নালাগে দেই। সঁচাকে আৰু বিশেষকে তোমাৰ, অইন, আমাৰ মানে, এতিয়া কি, হয়, ধৰি লোৱা আমাৰ ছোৱালী মানুহক ইমান কে চাদৰ মেখেলা তোমাৰ অইন ক্ষেত্ৰত নালাগিলেও এই ক'ৰবাত তোমাৰ বিয়াই সকামে বা ধৰি লোৱা এই তোমাৰ ম মন্দিৰ নামঘৰলৈকে
এই লাগে লাগে লাগে তেনেকুৱা ক্ষেত্ৰত বহুত লাগে আৰু আমাৰ কাপোৰ কম হ'লে না টে, মানুহে কয় তোৰ ইমান কাপোৰ কিন্তু সঁচাকে নাটে।
নাতে আমাৰ মাইকী মানুহৰ আৰু কি হয় জানানে, আজিকালি এইবোৰ যে অকমান বয়স হোৱা পিছ পিছতো আজিকালি মানুহ বোৰৰ হৈছে এটা তোমাৰ এ এযোৰ কাপোৰ পিন্ধি ফটো এখন তোমাৰ ক'ৰবাত দিলে মাত্ৰ সেই যোৰ কাপোৰ আৰু দ্বিতীয় পিন্ধি বলে মন নকৰে, মই অইন বাদ দিছোঁ, মই মোৰ জেঠাই মোৰ মা এতিয়া মাহঁতৰো এটা বয়স হ'ল, জেঠাই হতৰ এটা বয়স হ'ল। কিন্তু, তোমাৰ মা বাৰু ঠিক আছে মা আৰু ধৰি লোৱা মাহীহঁতৰো তোৰ মানিছোঁ, আমাৰ জেঠাই সেইদিনা কৈছে তোমাৰ মানে সেই বা মাহী ল'ৰাটো লগুন জনীত পিন্ধি গ'ল তাৰপাৰ মানে মায়ে সেইখিনিতে মানে গোটেই বাই ভনীকেইজনীৰ মাজত ওলাইছে আৰু যে মানে মামাৰ বিয়াত কি পিন্ধিম, মামাৰ বিয়া মানে। তাৰপাৰ তাৰ বিয়া সেই বাৰৰ তাৰিখ ফলে বিয়া চৈধ্য তাৰিখে ৰিচিপচন যেনিবা, তাৰ পিছত মানে সেই পাতিছে আৰু কি পিন্ধিবি তাৰপাৰ জেঠাই কৈছে কাপোৰ এযোৰৰ ল'ব লাগিব। সেই দৰাৰ লগত বা জোৰোণততো যোৱা নহয়েই আৰু কিন্তু ৰিচেপচনতে আৰু দিনাখন আহ দিনে ৰাতিয়ে পিন্ধিবলে কাপোৰ দুযোৱা ল'ব লাগিব। হেৰি কা অ' এযোৰ কাপোৰ নহয় মানে দুযোৰ কাপোৰ লাগিব মানে হেৰি নহ'ল আজিকালি মানে কি হয়। এযোৰ কাপোৰ পিন্ধি আহ মানুহ আগত ওলাই দিয়াৰ পিছত পিন্ধিবলৈ মন নাযায়। আমি চোৱা আমি জীয়ৰী সেইখিনিত আমি চাৰিজনী আছোঁ। আমি গোটেইকেইজনীয়ে হাঁহোতে হাঁহোতে মৰিছোঁ বোলোঁ। আমিয়ে ইমান চিন্তা কৰা নাই যে আমি কি পিন্ধিম কি ল'ম আৰু তোমাৰ তেওঁলোকৰ বোলোঁ চিন্তা হ'লেই। আমাৰ এগৰাকীতে এইকেইদিন ৰেগুলাৰ মোক পাগল কৰি আছে কাপোৰ এযোৰ খুন্দি দিয়ে সেইটো কাৰণে যোৱা হোৱা নাই আজিও দিছিলে অকমান আজিও দিছিলে আগ বেলা তোমাৰ অকণমান
দেছিলানে অ
তাৰপিছত সেয়াই আৰু তাকে কে হে হেৰিয়টো কি বুলি কয় চাহ তাহ খোৱা নাই তেতিয়াহলে
নাই নাই নাই। এই অকমান বাহিৰত কাপোৰ কেইটা আছে, আনি লৈ পেলাই তাকে খাওঁগৈ বুলি।
তাকে যোৱা যোৱা, ময়ো সেই চাহকণ দি পেলাই খাই লওঁগে। দেই বাৰু দিয়া ভাল লাগিলে কেতিয়াবা আকৌ ফোন কৰিবা
অহ' কৰিম, কৰিম, কৰিম নিশ্চয় কৰিম। তোমাৰ কাপোৰ গিজোৰ হ মই কথা পাতি।
অ' তুমি জনাবা, জনাবা, জনাবা।
অহ', অহ', অহ' তুমি খালি মাক কৈ দিবা পইচাটোৰ কথা।
অ মই মাক কৈ থম কৈ থম হ'ব ঠিক আছে দিয়া